হেল্ল'।
আহ চোনা কি কৰিছা?
এয়া শুনাচোন কামৰ মাজতে অলপ মোৰ কথাাতটো শুনা। আৰু আমি কথা পাতি লও অহা দেওবাৰে তোমাৰ কিবা বিশেষ প্লেন আছে নেকি? অ
এই দেওবাৰৰ কথা কৈছা নেকি তুমি?
অঁ এই দেওবাৰৰ কথাই কৈছিলোঁ।
উম নাই কব পৰাকে একো বিশেষ নাই। কিয় কোৱাচোন কিবা প্লেন কৰিছা নেকি তুমি?
কৰা নাই কৰিব খুজিছো হে। সদায় এই দেওবাৰ হলে ঘৰত সোমাই থকা যায় টিভি বা এক। একেবাৰে আমনি লাগি গৈছে। এইবাৰ দেওবাৰে আমি কৰবাত অলপ দূৰলৈ ফুৰিবলৈ যাওঁ বলা। অলপমান মন গৈছে নহয় মানে আমনি লাগিছে আৰু ঘৰত থাকি।
এনে পিছে তুমি আইডিয়াটো ভালে দিছা কথাটো ভালে চিন্তা কৰিছা। একো নাই বাৰু কথাটো বেয়া কোৱা নাই তুমি। ঠিক আছে বাৰু বতৰটো আজিকালি অলপ পটকে বেয়া হৈ যায় নহয় বাৰু এইকেইদিন বতৰটো আজিকালি অলপ ভালে দিছে। কিন্তু এনে ক'ত যাম বুলি ভাবিছা? এনে কলৈ যাবা কোৱাচোন। বেছি দূৰ গলে আকৌ সোমবাৰে অফিচ বা কামৰ বাবে ভাগৰ লাগিব। ওচৰতে কৰবাত যোৱাটোৱে ভাল হ'ব আৰু যোৱা চোৱা। যদি তোমাৰ গা বেয়া লাগে। কাম সেইদিনা তুমি ছুটি লব লাগিব ঘৰত ৰেষ্ট লব লাগিব। তেনেকে আৰু যোৱাত গৈ ওচৰতে কৰ'বাত যাওঁ নেকি। কি কোৱা?
উম।
মই ভাবিছো চহৰৰ এই হুলস্থুলবোৰৰ পৰা আঁতৰি অলপ মুখ মুকলি ঠাইলৈ যাও বুলি ভাবিছো নদীৰ পাৰৰ কোনোবা এটা ধুনীয়া কেফে বা শান্ত পৰিৱেশ এটা। বা শান্ত পৰিবেশত থকা এটা ৰিজৰ্ট এখনলৈ গলে কেনে হ'ব? যত বহি অলপ মুকলিকৈ শান্তিৰে চাহ একাপ খাব পাৰি। মানে তেনেকে যাবলৈ খুব মন গৈ আছে মোৰ।
উফ্ বাহ বঢ়িয়া ধাৰণা। মই অলপতে মোৰ বন্ধু এজনৰ পৰা নদীৰ পাৰৰ এক নতুনকৈ খোলা মুকো কৈ মানে কেফে খনৰ কথা শুনিছিলো। এনে শুনিছো তাত বোলে পৰিৱেশটো বৰ ধুনীয়া। তাত তোমাৰ মানুহবোৰ তাত যোৱা কৰিছে আজিকালি, কিন্তু যিহেতু কালি দেওবাৰ, দেওবাৰে ইমান নাযাবও পাৰে বাৰু যাবও পাৰে দিয়াচোন। কিন্তু আমি গধূলি যোৱাকে যাম আৰু পোৱাকে যাম মানে তাতে তাত অলপ গধূলি ওলাই থাকে। আৰু সূৰ্যস্তটোও বৰ ধুনীয়া দেখা যাব তেতিয়া। আৰু তাৰ পৰা লোকেল কিবা চবজি পোৱা যায় বুলি শুনিছো মই। তাত ধুনীয়া চব্জি পায় কাৰণ ব্ৰহ্মপু ত্ৰ পাৰ হ'ব ন ব্ৰহ্মপুত্ৰ পাৰৰ মানে তোমাৰ বহুত ভাল খেতি হয় আমি তাত ধুনীয়া লোকেল চবজি বিলাকো আনিব পাৰিম নে কি কোৱা হয়নে
কি কোৱা সঁচাকৈ নেকি অ য দি শাক পাচলিখিনি পোৱা যায় চব্জিখিনি ভালদৰে পোৱা যায় তেনেহ'লেতো আৰু কথাই নাই মই মই যে তাতেই বজাৰ কৰি থাকিম চাগে উম তেন্তে দেওবাৰে বিয়লি ভাগত ওলাই যাম দিয়া কিন্তু এটা কাম কৰিলে কেনে হয়নো কেৱল চাহ ভাত খাই গুচি অহাত কৈ মই ভাবিছো মোৰ নতুন কেমেৰাটোও লৈ যাম বুলি, মানে তোমাৰো বহুত দিন ফটো উঠা নাই মোৰো নাই অ দুয়ো মিলি কিছুমান ফটো ভাল উঠিম দিয়া নে কি কোৱা আৰু এনেও ইমান ধ ধুনীয়া শান্ত পৰিৱেশ সূৰ্যাস্তৰ সময় এটা ভাল লাগিব আৰু আৰু এনেকোৱা ঠাইতনো কতনো যোৱা হয় বাৰে প্ৰতি এবাৰেই যাম যেতিয়া ভালকে ফটো চ
হম একদম ঠিক কথা কৈছা তুমি এনেও জানানে মোৰ যে ছচিয়েল মিডিয়াত নতুন ফটো এটা আপলোড নকৰা বহুত দিন হ'ল মানে মই সেই তোমাৰ ৰিচেন্টলি যে গৈছিলো আমি ছিকিমত তাৰে ফটোখনেই মানে দিয়া আছে সেইকাৰণে ভাবিছো কিন্তু চুনা দেওবাৰে যদি ৰাস্তাত বহুত ট্ৰেফিকো পাও সেইটো কিন্তু ভাবিব লাগিব দেই কাৰণ চোৱা মোৰ যিহেতু আমি মোৰ কাৰখন লোৱা বেছি দিন হোৱা নাই মই এতিয়া প্ৰেক্টিচ ইমান এক্সপাৰ্ট মই হোৱা নাই ড্ৰাইভাৰ গতিকে আৰু সেইখিনি অকমান পাহাৰীয়া চৰি পাহাৰীয়া নহয় বাৰু গাও অঞ্চলীয়া লো গাঁও অঞ্চল হয় তাত যিহেতু দেওবাৰ কালি অকমান আমি যাম পাব বাৰু গতিকে সেইকাৰণে মই ভাবিছো কি কৰো বাইক খনে লৈ যাও নে কাৰ খন লৈ যাও তুমি কি ভাবিছা কোৱাচোন সেইটো এটা ভাবিব লাগিব
অ তাকেইতো ময়ো এইটো দেখোন ভাবাই নাছিলো কথাটো তুমি কোৱা কাৰণেহে ভাবিলো যিহেতু দেওবাৰ হয় আৰু বহুত মানুহেতো ওলাই যাবই ঘৰৰ পৰা দেওবাৰেতো সকলোৰে অফিচ চফিচ গোটেই খিনি বন্ধ থাকে আৰু সকলোৱে ফুৰিব মন কৰে তেনেহলেতো ভিৰটো হয়ে সকলো জাগাতে দেওবাৰৰ দিনাখন খুব ভিৰ হয় উম সেইকাৰণে মই কৈছো আমি দেওবাৰে ঠিক দুপৰীয়া আঢ়ৈটা বজাত তে ওলাই যাম দিয়া কাৰণ উ তেতিয়া চাগে অকনমান ভিৰটো কম পাম আৰু তুমি কৈছা বাইক নে গাড়ী এটা কাম কৰিম
গাড়ীতে গাড়ী নোহোৱাকে বাইকতে যাওঁ কাৰণ বাইকখন বেছি ট্ৰেফিকত ফচিও নাথাকিব আৰু গাড়ীখনতো ডাঙৰো হয় বাহনখন। যিহেতু তুমাৰো ইমান এ বেছি দিন হোৱাও নাই গাড়ীখন ওলাব কাৰণেও ভাল নালাগে। গে আ আমি দুটা মানু্হে বাইকতে যাব পাৰিম দিয়া আৰু তেতিয়া ট্ৰেফিকো কম থাকিব নহয় দুপৰীয়া সময়ত, আৰু ইফালে বাইক থাকিলেতো বাইকখনতো ট্ৰেফিক কত ইমান নফছেও আৰু দূপৰীয়া সময়ত সি আঢ়ৈতা মানত উলাই গল লে বোলে আমি লাহে ধিৰে গৈ কিমান তাত চাৰে তিনিটা মান বজাত পায় ঠাই টকু পুৰা পাই যাম আৰু আবেলিৰ ৰ'দ জাকো ভাল লাগিব। আৰু সন্ধিয়া হোৱাৰ আগতে ফটোবোৰো ধুনীয়া আহিব ন এনেও সন্ধিয়া সূৰ্যয়াস্তৰ সময়ত খুব ধুনীয়া ফটো আহে।
কি ভাবিছা তুমি তেনেহ'লে?
একদম একদম সুন্দৰ প্লেনিং ভাবিছা তুমি এনে তোমাৰ মেনেজমেণ্ট স্কিলটো কিন্তু সচাঁকৈয়ে প্ৰশংসনীয় দেই বাৰু মোৰ এটা কথা ভাল লাগিল বাকী শুনাচোন তুমি এটা কথা এটা বাৰু চিন্তা কৰিছা নে তুমি? মানে আমাৰ যোৱা অহাৰ খৰচ বা আৰু বাজেটৰ কিবা হিচাপ কৰিছানে? আমি কি খাম তাত কেতিয়া গৈ কিনে কাৰণ যিহেতু তুমি কৈছা আমি আ আঢ়ৈটা মানত ইয়াৰ পৰা ওলও আমাৰতো তাত ভোক লাগিব পাৰে আমি ভাত খাব লগীয়া হ'ব পাৰে। লাঞ্চৰ লাগিব। মানে দূপৰীয়া আহাৰটো আমি খাব লাগিব ত তুমি বা হিচাপ ভাবিছানে
অ বাজেটৰ কথা মই কিয় ভাবিম? গাড়ীৰ তেল আৰু বিলখন তুমিহে দিবা। মই কেৱল ভাল মুডটো আৰু কেমেৰাটোহে লৈ যাম।
ঠিক আছে ধৰি ললো এইটো মোৰ তৰফৰ পৰা এটা সৰু ট্ৰিপ। নে কি কোৱা? কিন্তু এটা চৰ্ত আছে দেই উভতি অহাৰ সময়ত ড্ৰাইভ কিন্তু তুমিয়ে কৰিব লাগিব, কাৰণ চোৱা মই জানো এখন গাড়ী আমি নতুনকৈ লৈছো, সেই বুলি মইয়ে ড্ৰাইভাৰ হৈ থাকিম এইটো নহয় নহয়। তুমিওতো গাড়ীখন শিকিব লাগিব ন? কাৰণ তুমিওতো ভালেই গাড়ী চলাব জানা বুলি কৈছিলা বিয়াৰ আগত এতিয়া যিহেতু তুমি আমি একেলগে আছো গাড়ীখন তুমিও শিকাটো ভাল তুমিও মোক মই অলপ ৰেষ্ট ল'ব পাৰিম ন? আৰু এনেই মোৰ আন্ধাৰত অলপ চকু অলপ অসুবিধা হয়। জানাই চলিত ৰাস্তাত আৰু কি বুলি কয় মই যিহেতু আমি আহোতে অকন পলমকৈ আহিম ন? সন্ধিয়া হৈ থাকিব আন্ধাৰ হব। ত' অলপ চকুৰ অসুবিধা হব পাৰে ত' মই বিচাৰো আহোতে তুমি চলোৱা। নে কি কোৱা পাৰিবা নে তুমি?
অ এইট অ এইটো কিন্তু পিছে বেয়া বেয়া বুদ্ধি বেয়া আইডিয়া নহয় কিন্তু দেই। কাৰণ সেইটো ডাঙৰ কথা নহয়, কাৰণ ম মই ড্ৰাইভ কৰিলে তুমি গান গান চলাই দিবা আৰু মই ধুনীয়া কে ড্ৰাইভ কৰি যাম। আৰু লগতে এইটো ধেমালি কৰিছো দেই। যে মই অকল এ মুডটো আৰু কেমেৰাটোহে লৈ যাম, ময়ো অলপ চলপ ট্ৰিট দিম দিয়া। দুয়ো মিলি কিবা এটা
দিয়া অ ঠিক আছে বাৰু তেন্তে দিলটো দান হৈ গ'ল তেন্তে অহা দেওবাৰৰ বিয়লি বিয়লিটো আমাৰ বাবে ভোক আহ এতিয়া মই মোৰ বাকী থকা কাম খিনি শেষ কৰো যাতে দেওবাৰে কোনো অফিচত টেনচন ল'ব নালাগে আৰু মই বিচাৰো তুমিও কামখিনি এতিয়াতে শেষ কৰি লোৱা দেই তাতে আমি মুক্ত মন এটা লৈ দিওঁ দেওবাৰে আমি ওলাই যাব পাৰো। আৰু বৰ বেছিকৈ আমি ঘৰত একো এটা খাই নাযাওঁ কাৰণ আমি সেই দিনতটো আমি অকল বাহিৰতে খাম হব নে। তাত আমি লাঞ্চৰ পৰা গধূলি ইভিনিঙৰ চাফাৰলৈকে ইভিনিং তাত কৰিম লগা হলে আমি যদি বেছি দেৰি হয় আমি ৰাতি এসাঁজ আহাৰটো আমি খাই আহিম নে কি কোৱা? তুমি কাম শেষ কৰি লোৱা আক
অ একদম একদম কিয় নকৰিম মই এতিয়াই কামবোৰ শেষ কৰি ল'ম আৰু লগতে দেওবাৰে কি পিন্ধিম মই মোৰ লগতে তো তোমাৰ কাপোৰ খিনিও একেলগে ৰেডি কৰি থৈ দিম দুয়োযোৰ কাপোৰে আৰু
সকলোখিনি ৰেডি কৰিম আৰু লগতে আমি এটা কাম কৰিম আ অকনমান ৰা অ গাড়ীতে খাই যাব পৰাকে কিবা এটা বনাই লৈ যাম সৰুকে আৰু সকলোখিনি এতিয়াতে ঠিক কৰি থই যাম দিয়া। একদম সেইটো বাবে টেনচন লব নালাগে। তোমাৰ কাপোৰ মোৰ কাপোৰ কাপোৰ সকলোখিনি ৰেডি কৰি ৰাখিম এতিয়া খালি দেওবাৰলৈহে অপেক্ষা
অকে ঠিক আছে আৰু এতিয়াতো বৰ্তমান দুপৰীয়া তিনটা বাজিল তুমি লাঞ্চ কৰিলা নাই মোক কিন্তু কৰিব মাতি আছে লগৰবোৰে
মই কৰিলোৱে দিয়া মই বেছি টাইম হোৱা নাই মই কৰিচো হে লাঞ্চ কৰি থকা সময়তে কথাটো মনত পৰিল সেইকাৰণে
ঠিক আছে ঠিক আছে দিয়া মই লাঞ্চ কৰো মোৰ বহুত ভোক লাগিছে আজিলৈ ৰাখিছো দেই আমি দেওবাৰে লগ পাম বাই
বাই
কা